হেল্ল' কি কৰিছা?
এইয়া এনেই আছিলোঁ মানে শুব লৈছিলোঁ আৰু।
অ' ভাত পানী খালা?
ভাত খালোঁ খালোঁ, ভাত পানী খাই কৰি এতিয়া তোমাৰ এনেই বিচনাতে মোবাইল চাই চাই আৰু শুই আছিলো আৰু কি কৰিবা আৰু। তোমালোকে?
তাকে যিহে গৰম পৰিছে ন কিনো কৰিবা।
সেইটোৱেটো, পিছে কি ভাত খালা আজি?
আমাৰ আৰু এয়াই গৰমত দালি ভাত নেমু। আৰু তোমাৰ টিহু চিহু দি পেলাই এনেকৈয়ে আৰু ভাত খালো আৰু। তুমি?
আমাৰো সেই একেই নিৰামিষ ভাৱে দালি, ভাজি, ভাত। সেয়াই আৰু বেলেগ কি খাবা আৰু।
অঁ মাহঁত শুলে?
শুলে শুলে চব শুলে, মইহে মানে মোবাইল চাই চাই এনেই বিচনাতে পৰি আছিলোঁ আৰু মোবাইলটো চাই চাই আৰু মানে পটককৈ নাযায় সেইটোৱে মোবাইলকে চাই থকা হয় যে।
উম টোপনি নাহে ন বহুত এই গৰমত যে আৰু টোপনি নাহে জানা মোৰো একেই অৱস্থা হৈছে।
সেইটোৱে সেইটোৱে তোমাৰ মানে মোবাইলটো চাই থকা হয় আৰু মোবাইল চাই চাই পেলাই মানে হেৰি কৰি থকা হয় আৰু বহুত সময়লৈকে ন?
সেইটোৱে এনে আৰু এতিয়া যদি ভাবা তুমি এতিয়া আৰু মোবাইলটো চাই পেলাই বোলো শুই যাম নাই তোমাৰ দুটা তিনিটা বাজে গৈ জানা মোৰ মোবাইল চাওঁতে চাওঁতে তাৰপিছত ভাবোঁ অ' এতিয়া শুবলৈ হৈ গ'ল তেতিয়া তেতিয়া আকৌ টোপনি নাহে। মোবাইলটো চাই থাকিলে টো পনিটো অলপ আহে তাৰ পিছত দুটা তিনিটা বাজি যোৱাৰ পিছত আকৌ মোবাইলটো যেতিয়া থৈ দিও তেতিয়া আকৌ টোপনিটো নাহে।
নাহে সেইটোৱেটো। তোমাৰ মানে যেতিয়া তোমাৰ হেৰি হয় তেতিয়া তোমাৰ নাহে যেতিয়া তোমাৰ আকৌ টোপনিটো ধৰিব তেতিয়া আকৌ তোমাৰ সেই উঠিবই হ'ব কিবাই হ'ব তেনেকুৱা হৈয়ে যাব তোমাৰ।
সেইটোৱেতো দিগদাৰ আকৌ ৰাতিপুৱা স্কুল, কলেজ থাকেই। গৈছানে নাই তুমি স্কুল কলেজ?
গৈ আছোঁ বাৰু এতিয়া বাৰু বন্ধ।
বন্ধ নেকি? ঠিকেই আছে। বাকী তোমাৰ হেৰি হেৰি এইটো কি বুলি কয় প্ৰেক্টিকেল চে্টিকেল কৰিলা নে নাই কলেজৰ?
এই আধা তোমাৰ কৰিলোঁ আৰু আছেই।
আৰু আছেই, মোৰ মোৰ কৰা হোৱাই নাই। মোৰতো তোমাৰ তেনেকে আধা যোনবিলাক দিছিলে সেইখিনি আধাতেই আছে। কৰিব মনেই নাযায়।
সেইটোৱেইটো, এতিয়া পিছে কলৈকো ফুৰিব কৰিব যোৱা নাই?
নাই নাই, তুমি যোৱা নাই?
নাই নাই যোৱা নাই তাকে যাব সেইটোৱেইটো, যাবানো কি গৰমতে আৰু যাবলৈ মন নাযায়।
সেইটোৱে, এবাৰ বৰষুণ দিয়ে, এবাৰ ৰ'দ দিয়ে, এবাৰ তোমাৰ বতাহ দিয়ে।
সেইটোৱেতো, সেই মানে ৰ'দ বৰষুণ তোমাৰ মানে ঠিকেই নাই, কি বতৰৰ মহিমা ধৰিবই নোৱাৰি।
একেবাৰে ধৰিব নোৱাৰি জানা আৰু আমি বোলে ফুৰিবলৈ গৈছোঁ তাৰ ওপৰত বোলে তোমাৰ একে লেঞ্চ বোলে অঁ' সেইটোতো আকৌ গ'ল বোলো কি ফুৰিব যাম।
অঁ।
পানীত গলেও দিগদাৰ।
সেইটোৱেইতো, পানীও এতিয়া বহুত পানী এতিয়া তোমাৰ যাবও নোৱাৰা ইমান পানী ভিৰ পানী নাজ য'ত যাবও নোৱাৰা নহয় এতিয়া তোমাৰ।
সেইটোৱেই, আকৌ তুমি যাবা আকৌ তেতিয়া ৰ'দ যিহে ৰ'দ দিয়ে ৰ'দত যাবা আকৌ আকৌ।
সেইটোৱেতো।
চ'ব পিনে দিগদাৰ হৈছে এতিয়া আমাৰ।
সেইটোৱেইটো, চ'বফালে দিগদাৰী হৈছে।
তুমি যোৱা নাই ক'তো?
নাই নাই নাই যোৱা নাই বাৰু এতিয়ালৈকে কলৈকো এতিয়ালৈকে ক'লৈকো-
এতিয়া কেতিয়া খোলে মই ইমান মানে হেৰি কৰাই নাই।
কলেজ নোখোলা, নহয় কলেজ নোখোলা আগতে এপাক যাম দিয়া ফুৰিবলৈ ন' কি কোৱা?
অঁ' যাব পাৰি।
সৰুকে পিকনিক এটা খাই আহিম ছোৱালী খিনিয়ে মিলি ধুনীয়াকে- মাংস চাংস, এশ টকাকে তুলিম দিয়া।
সেইটোৱেই, পাৰি তেনেকৈ মিলি পেলাই গোটেইকেইজনী আমি গৈ পেলাই- ক'ৰবাতে খাই আহিব পাৰি সৰু গাড়ী এখন লৈ গৈ ন'।
সেইটোয়ে, তোমাৰ এনেকুৱা অকন মানে কিয় নদী চাইডত খাম মানে আমাৰ-আমাৰ নিজৰ জেগাত না অকণ ধূৰে-চুৰে যাম আৰু অলপ তোমাৰ ন'।
অঁ অকণমান দূৰলৈ গুচি যাম।
সেইটোয়ে, শুনাচোন কথা এটা ভাবিছিলো, ইয়াত টো এনেই কলেজতে পঢ়া আৰু ন' এতিয়া এতিয়াতো স্কুলৰ লাইফ টো গ'লে আমাৰ। হেৰি মই মানে ইউটিউব চেনেল এটা খুলিম বুলি ভাবিছোঁ মানে ভ্লগ চগ নবনাওঁ, ভাবিছিলো বনাম ব্লগ এটা বনাম বুলি। কিন্তু মানে ব্লগ চ্গ বনাই ইমান কাম নাই মানে এ ইমানো জল্দি ফেমাচটো নহয় ন। ব্লগ বনালে চৰ্ট ফিল্ম এখনো বনাম তোমাৰ। অ, অসমীয়া তুমি এনেই হেৰি কৰিবা নেকি মানে লগতে,
অ, পাৰি।
তোমাৰ লগৰ ক'বা না আমি চবে মিলি জুলি চবে এখন সৰুকে অসমীয়া ধুনীয়া চবখিম এখন বনাই অহা লাভস্থলীৰ ওপৰতে কি কোৱা? মানুহে চাই যাতে ভালেও পায়। মানে পুৰা অসমীয়া পুৰা মানে একেবিলাক ইমান চহৰীয়া চহৰীয়া মানে ইংলিছ-ইংলিছ, নানো আনিম মানে মাজত অলপ চলপ কিন্তু বেছি, মানে ভাইটো তোমাৰ অসমীয়া দিম। মানেে পুৰা ইমচনেলো দিম, লাভো দিম তাৰপিছত তোমাকে সুখৰো দিম মানে চব দিম। সেইটো।
অ, পাৰি-পাৰি তেনেকৈ তোমাৰ।
তোমাৰ এনেকুৱা মানুহ আছে নেকি স্ক্ৰিপট লিখিব পাৰা?
মানে ওচৰত, থাকিব পাৰি তেনেকৈ সুধিব লাগিব আৰু মানে।
তোমাৰ ধৰা সুধিম ৰখা মই তুমি কৰিবা ন।
কৰিম মানে মইতো কেতিয়াবা পৰাই ভাবি আছো কৰিম-কৰিম কিন্তু মানে এনেকে মানুহ পোৱা নাই ন আৰু। এতিয়া মানে কি কিছুমান এনেকুৱা হৈছে এতিয়া কিছুমানে মানে কলেজক পোৱাৰ পৰা মানে বেছি পঢ়াত হেৰি হৈ গৈছে। যে এতিয়া নাই নোৱাৰিম ছেকেণ্ড ইয়াৰৰ পাবলৈ আছে ছেকেণ্ড ইয়াৰ টো পাবলৈতো তোমাৰ এবছৰ আছে। ন তেতিয়ালৈকে কিবা এটা কৰি থাকো সেহতে নাই নকৰে। মই তাৰিছত মনটো মৰি গওঁ বলো এই নকওঁ দে যদিনে নকয় তাৰপছত বল আজি তোমাল মনতো বোলো এই, ফোন কৰি সুধো এইটো চাগৰ কলেজ চলেজ বন্ধই। যদি চৰ্টফিন এখন বনাই ভাল হ'ব দিয়া আমাৰ নিজৰো এটা প্ৰফিট হ'ব। নিজৰ এটা নামো হ'ব ঘৰৰ মানুহে কি মমান ভাল পাব ন আমাৰ যদি ফিলিমখন হিট হয়।
সেইটোৱে-সেইটোৱে আৰু মানে প্ৰথমতে
পাৰি পাৰি মইতো তোমাৰ পাৰিম বাৰু মই তোমাৰ এনেই তোমাৰ থকা সময়খিনি সেইটো, কৰিব পাৰিম আমিতো এনেই থাকোঁ থকা সময়তো আমি সেইখিনি কৰিব পাৰিম। কাৰণ এনেই থকাতকৈ আমি কিবা এটা তোমাৰ ধৰাচোন হেৰি হ'ব আৰু। পতকতে ধৰাচোন পইচাৰ বাৰু হেৰি নহয় তাৰ পাছে পাছে পিছলৈ ধৰা তেনেকে-তেনেকে, আমি যদি দিব পাৰোঁ ৰেগুলাৰ তেনেকৈ দিব পাৰোঁ কিবা এটা আমাৰ আৰ্নিঙো হ'ব তাৰপৰা।
সেইটো কাৰণে তোমাৰ বোলো পোৱালি খিনিয়ে এতিয়া কিছুমানে তোমাৰ শৰ্ট ফিল্ম বনাই বনাই কিমান ভাল ভাল এটা এক্ট পৰ্যন্ত বনি যায়গে, ঠিক আছে।
উম, উম,
তেনেকে আমিও দেখোন কিমান মানে, এতিয়া চিনেমা নকৰিলেও আমি যদি চৰ্ট ফিল্ম এখন বনাও ভালকে, সেইটো তো ফেমাচ হয়। বাৰু ফেমাচৰ কথা নকওঁ, এতিয়া আমি চৰ্ট ফিল্ম এখন যদি কৰোঁ। ভালকে এখন যদি মনে মানে, পুৰা মানে চুলুং-বুলুং বুলি নহয় আৰু ভালকে যদি মনৰ পৰা যদি এখন বনাও ভালকে, তেনেকুৱা এটা, এটা ভালকে বনাম ফিল্ম এখন। চৰ্টে হওঁক লাগিলে। ভাল ভালকে মানে, পুৰাকে মানে, পুৰা পিয়ৰ হিচাপত বনাম মানে, যাতে মানুহবোৰে মানে দেখি মানে কম যে পুৰা মানে পুৰা এক্টিং ক মানে সচা হওঁক বস্তুটো। সঁচা সঁচা লাগে একেবাৰে ৰিয়েল ৰিয়েল লাগে মানে দেখি। আৰু সেইটোত পইচাও পাম, মানুহৰ সন্মানো পাম। তোমাৰ পইচাও পাম, চব পাম তো।
চিনিও পাব মানুহে। মানুহে ধৰাচোন চিনিও পাব। তেনেকৈ আমাক মানুহে ধৰাচোন তেনেকৈ আমাক চিনিও পাব।
সেইটোৱে টো। আৰু কিমান ভালো লাগিব ন, তেনেকে এতিয়া চবে ক'ব ন আমুকৰ জীয়েকে ইমান ধুনীয়া এখন ফিল্ম বনাইছে নামো, নাম হৈছে এনেকে, তেতিয়াও ভাল লাগিব।
সেইটোৱে, সেইটোৱে। আৰু আজিকালি তোমাৰ প্ৰায়তো মানুহ বিলাকেতো তো কিমান ধুনীয়া ধুনীয়া এনেই ধৰা কিবা কিবি অলপ বনাই দিলেওতো আপুন তোমাক চায়েই।
সেইটোৱে কিবা মানে সেইটোৱে, কিবা মানে আৰু কি? ভালকে বনাম যাত তে মানে, মানুহে মানে চাই বহুত ভাল পায়।
অ ভাল হ'ব লাগিব।
সেইটোৱে। চাই যাতে মানে মানুহে বস্তুটো মানে ভাল লাগে চাই মানে অন্তৰৰ পা মানুহে যদি ভাল পায়। তেনেকুৱা বিলাক। এনেই চুলুং বুলুং বনালে লাভ নাই তো। এনেই বনালো আৰু চুলুং বুলুং। পিছত বোলে ফেমাচো নহ'লো একো নহ'লে এনেই বোলে টাইম গাল গ'ল তেনেকুৱা নহয় আৰু।
অ
নিজৰ এটা ভাল এটা বনাম নহয়, তেতিয়া আমাৰ নাম এটা হ'ব। নিজৰ কাৰণেও ভাল দিয়া বনালে।
সেইটোৱে, সেইটোৱে। তোমাৰ মানে
দি দিম।
উম ভালকৈ মানে, লাগিব সময় ধৰাচোন পতকতে টো নহ'ব।
সেইটো পতকতে নহয়।
আমি ধৰা হেৰি কৰিব লাগিব। আৰম্ভ সোনকালে আমি যদি এতিয়াৰ পৰা সোনকালে আৰম্ভ কৰোঁ। তেতিয়া ধৰা সোনকালেই হ'ব ন! আৰু ভাল আৰু ভাল, ভাল এক্টিং কৰিব লাগিব। এক্টিংটো ভাল কৰিব লাগিব কাহিনীত। তোৰ লগতে
তাকে, স্ক্ৰিপ্ট লিখা মানুহ বিচাৰিব লাগিব। ৰখা তোমাৰ যদি চিনাকি আছে ক'বাচোন আৰু এক টিং কৰা মানুহ বাৰু হ'ব। ইয়াত ভাল ভাল আছে বাৰু মোৰ লগত কিছুমানে এক্টিং চেক্টিং কৰিব জানে ভাল। ভালকে কে আৰু অকন ভাল ভাল মানুহ লাগিব। এনেই ক্ৰিপ্ট লিখা মানুহ লাগিব। আৰু ডাইৰেক্টৰ এটা লাগিব। মানে, ডাঙৰ মানুহ এটা লাগিব যোনে মানে আমাক ভালকে ভিডিঅ'বোৰ ডাইৰেকশ্বন দিব পাৰে। আমিতো সৰু ন এতিয়া। ঘপছে তো কৰিব নোৱাৰো তোমাৰ। ত মানে, সেইটো হিচাপে মানে ভাল এটা লাগে আৰু।
সেইটোৱে। আমি ধৰা, কথাটো পাতিব লাগিব। মানে আমি
কাইলৈৰ পৰাই আমি কথা পাতো আহা চবেই মিলি। গোটেইখিনিকে আমাৰ গোটেই গাঁৱৰ পোৱালি খিনিকে মাতি লৈ পেলাই বহো বহি পেলাই এনেকে কথাবোৰ পাতো কি কোৱা
পাতি সেইটোৱে আৰু ধৰা কোনটো হেৰি কৰি লোৱা হয় তাৰপিছত ধৰা কোনে ধৰা পাৰিব এনেকৈ ধৰাচোন ভালকৈ চাই দিব লাগিব আকৌ মিলিব লাগিব শব্দাচোন যধে মধে ল'বও নোৱাৰি ন?
সেইটোয়েতো যধে মধে ল'লে বোলে আও যিহে এক্টিং কৰিলে সেইখিনি বোলে টিঙৰ বোলে একো মানুহে ভালেই নাপা পালে। এতিয়া তোমাৰ নতুনকৈ অ সমীয়া চিনেমা খন ওলাইছে, কিমান ভাল পাইছে মানুহে চাই ভাবা। তেনেকুৱা মানুহ হ'লে ভাল লাগে, চিনেমা শ এখন শৰ্ট ফিল্মহে আছিলে সেইখন শৰ্ট ফিল্মৰ পৰা এখন মুভি বনি গ'ল তেনে কিমান ভাল চ ফিম আছিলে সেইখন ভবা সেইকাৰণেটো এইখন মুভি বনি গ'ল। তেতিয়া যদি, আমি যদি তেনেকে এখন শ্বৰ্ট ফিল্ম বনাওঁ কিমান ভাল লাগিব চোৱা মানুহে চাই, তেতিয়া আমি, আমি তেনেকেও মুভি ৰোল পাই যাব পাৰো ভালকে।
অঁ তেনেকে কৰি থাকিলে অঁ, তাততো তোমাৰ কোনো এক্টৰ এক্টৰনি তেনেকুৱা নায়েই, তোমাৰ চব তোমাৰ মানে কৰি থক এহ মানে এনেই মানে গাঁৱৰ পৰা যোৱা ল'ৰা ছোৱালীয়ে তেনেকেই চিনেমাখন খন বনাইছে তোমাৰ ম ধৱা চোন এনেকে একেবাৰে কৰি থকা মানে আগতে এক্টিং কৰা অভিনেতা অভিনেত্ৰী তেনেকুৱা নাই আৰু মানে হিৰো' মানে হিৰো' বুলিবলৈ নাই আৰু কিন্তু ধৰা সিহঁতে গাঁৱৰ ল'ৰা ছোৱালীয়ে তেনেকে হে বনাই বনাই, বনাই বনাই, আজি তামানে তেনেকুৱা হ'লগৈ।
সেটোৱেই আৰু মানে কি আৰু মানে আমি ইমান মানে এটা ভালকে কৰিমা হা মানে একে যাতে মানে ভাল, মানে চৰ্ট ফ্লিমে বনাম। খালি একেম একে পুৰা মানে একচন হওক তোমাৰ যিয়ে নহওঁক পুৰাকে সঁচা কচি দিম মানে একে যিয়ে মি আমি শ্বুট নকৰো পুৰা সঁচা সঁচি আৰু বেকগ্ৰাউণ্ডটো অসমীয়া হ'ব আৰু পাহাৰ - চাহাৰ থাকিব তোমাৰ, চহৰত জেগা চেগা দেখুৱাম আৰু অলপ, কিন্তু প চব মানে বেছ কিমান ভাল ভাল মানে ধুনীয়া লোকেশ্যনবোৰত যাম আমি, বুজিছা?
উম উম।
আৰু মানে বেছিভাগ অসম মানে কি আৰু গাঁৱলীয়াটো বনামাও মানে গাঁৱলীয়া মানুহ কেনেকে থাকে, কি কৰে? তেনেকে।
পাৰি। তেনেকে আমি মিলাই পেলাই বনাম দিয়া, তুমিও কথাটো পাতিবা, ময়ো ইফালে কথাটো পাতিম তেনেকে ধৰা মানুহ মিলাই কৰি চাই কৰি আমি কথাটো পাতি
উ
তাৰপিছত তোমাৰ তুমি কেতিয়া মানে আহিবা?
মই তোমাৰ কাইলৈ যাম দিয়া, কাইলৈ গৈ পেলাই আমি কথাটো পাতো দিয়া কাইলৈ পৰা ষ্টাট কৰিলে হে আমাৰ হ'ব বুজিছা, এনেই নহ'ব। আ মই এটা কাম কৰো, কাইলৈ তোমাৰ ঘৰত যাম আবেলি মানত, তাৰপিছত চব কলিকে আমি যোনবিলাক মানে মই বাকী খিনি সুধিছিলো ন' ত গোটেই যিমান খিনি সুধিছিলো তোমাক সেইখিনি গোটেইখিনিকে মাতিম, মাতি লোৱাৰ পিছত চব আমি বহি ল'ম তোমাৰ ঘৰতে। তোমা ঘতে বহিলৈ চবে আলোচনাটো কৰিম, হব? মই কাইলৈ তোমাক ফোন কইম হা, উঠাবা ফোনটো। আবেলি পাঁচটা মানত যাম।
ঠিক আছে বাৰু হ'ব দিয়া।
অঁ, ঠিক আছে দিয়া।